অ', এতিয়া শুনা পাইছোঁ বাৰু হেৰি ঘৰ
হয়, আজি ঘৰতে ৰ'বা, অম্বুবে-বাচী মেলা আজি আৰম্ভ হ'ল ন! অম্বুবাচী মেল
অ', অম্বুবাচী মেলা আৰম্ভ হৈছে অম্বুবাচ চী, অ', আজি হেৰিটৰ পৰা লাগিব বাইচ আ, হেৰি, নটা দছৰ পৰা লাগিব। ৰাতি লাগে অ', অ', মই গুৱা তে থাকোঁ
অ', অ', তাতে গুৱাহাটীত থাকিলেও তাতে যোৱাতে প্ৰব্লেম হ'ব পাৰে, এতিয়া মানে ইমান ভিৰ হৈ থাকে
উম, উম কামাখ্যা অ', বহুত দূৰৰ পৰা মানুহবিলাক আহে যে, আৰু মেক্সিমাম এই মই যিমান
হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'!
হয়। শুনিছানে?
শুনা পাইছা?
হয় এতিয়া শুনা পাইছো, মাজতে কিয় বা শুনা পোৱা নাছিলো।
চাগে নেটৱৰ্কৰ প্রব্লেম চাগে
অ।
এ, এই কামাখ্যা বৰ শুনিবলৈ বেয়া, কিন্তু মানে কি হয় জানানে? একেবাৰে লোৱাৰ পিটি যিবোৰ একদম লোৱাৰ আৰু মানে যত মানে ধৰ, মন্থলী অ ইয়াৰলী ইনকাম চাগে বিল' ফিফটি থাউজেণ্ডতে থাকে সেইবিলাক মানুহ বেছিহে যায়। আমাৰ মানুহ বিলাকতো যায় যিবিলাক বাহিৰৰ পৰা আহে তাৰমানে অ, তুমি এনেকুৱা টাইমত আহিব পাইছে ন গুৱাহাটীলৈ
নাই, নাই, মই এনেই গৈছো কিন্তু এই অম্পু বাছে টাইমত যোৱা নাই।
অ অম্বু বাছি টাইমত অহা নাই ন? ত' আহে কিছুমান উৰিষ্যা, ৱেষ্ট বেংগাল, কোচবিহাৰ, মেক্সিমাম তাৰপিছত বিহাৰ এনেকুৱাবোৰ আহে। আহিলেও তাৰ মানে অ ৱ নাইনটি পাৰ্চেন্ট ভাল মানুহে আহে দিয়া, কিন্তু অ আ চৰি। অ টেন পাৰ্চেন্টহে ভাল মানুহ আহে, বাকী নাইনটি পাৰ্চেন্টে তাৰমানে একদম লোৱাৰ মিডিল ক্লাছ।
জানো বাহিৰৰ, বাহিৰৰ যিখিনি মানুহ সেইখিনি ভাল। আমাৰ এই অসমৰ এইখিনিয়ে মানে লোৱাৰ ক্লাছৰ।
উ নহয়-নহয় বাহিৰত যিখি আহিছে আহে মানে ধৰা অ লক্ষ্য কৰো মানে, ইয়াত আছোতো। মানে ইমান বছৰ আছো দেখিছো ন, ত' মানে লক্ষ্য কৰা হয়, তাৰমানে চোৱা তুমি আজি আহিছা গুৱাহাটীলে কথা এটাকৈছে নহয়, মা কামাখ্ শিক্ষাতে আহিছা বা কিবা কাৰণে আহিছা, এনেকুৱা টাইমতে আহিছে যেনিবা। তুমি পাৰিবা, অ মানে অ ধৰা গুৱাহাটীৰ, এই ডিভাইডাৰ বোৰত কাপোৰ এখন আৰি পিনে থাকিবলৈ
নোৱাৰো-নোৱাৰো।
সেইটো মানে ধৰা সাত দিন তুমি আছা, ডি ডিভাইডাৰত মানে গ যে আ আ মানে ফিল্ড এখন দিছে আৰু বাকি তুমি অ যোনে যি পাইছে ফিল্ডত বাৰু যিখিনি জেগা আছে, জেগা আছে, থাকিছে-মেলিছে বেলেগ কথা, ব কিছুমান আছে ডিভাইডাৰ মানে কাপোৰ চাৰিওফালে আৰি লৈছে পাৰ্টিচন পাৰি লৈছে তাতে আছে ত' উম তেনেকেতো আমিতো নোৱাৰো ন। ত' সেইখিনি কোনে পাৰিব এটা যিবিলাক এইবিলাক কথাটো বেক বাইটিং হিচাপে মই কোৱা নাই। অ মানে মানে হা হা বাকী হেৰিবলাক বেলেগ কথা যিবিলাক সাধু বাবা তেওঁলোকৰ কথা বেলেগ তেখেতলোকে য'তে হলেও থাকিব পাৰে। তেওঁলোকে এটা জ্ঞান আছে বা কি আছে ধ্যান কৰে বা যি হওক। তেওঁলোকে য'তে কাত হা যা ৰা ৰাতি ততেই কাটি বুলি কয় যে। তেনেকেই থাকিব পাৰে। কিন্তু ইভাগে মানে বাকী যিমান বিলাক মানুহ আহি আহে মানে। তেনেকুৱা বিলাকে আহে আৰু ধৰা তুমি উম, এতিয়া ধৰা এই সত্র সংঘৰ আমা সত্ৰীয়া সংঘৰ যে। অ' তেওঁলোক সেইখিনি, সেইখিনি মানুহতো ভাল মানুহে হয় ন। তেওঁলোকক ধুনীয়াকে গভমেণ্ট হেৰি কৰি দিয়ে বা তাৰ এটা আছে কমিটি আছে কমিটি মানুহে হৰি কৰে ত' আমাৰ বহুত বহুত ভাল মানুহে তাতকে ধুনীয়াকে অল মানে থাকে। তাৰ মানে আৰু সি পি থাকে কিবা হয়, তুমি কেতিয়াবা এই সংঘৰ সংঘৰ মিটিংত কৈছা!
নাই যোৱা ন, শংকৰী সংঘৰ মিটিংতটো যোৱা নাই। এই যে অধিৱেশন বিলাক যে হয়। নাই অ' সেইবোৰ অধিৱেশনত ধুনীয়াকে মানে তাৰ অ' মানে কমিটিৰ মানুহে ধুনীয়াকে ম হেৰি বনাই দিয়ে। টেণ্ড হাউচ কিবা কিবি বনাই দিয়ে। খেৰৰ ঘৰ বনাই দিয়ে হেৰি বনাই ধুনীয়া সুবিধা, পেচাব চেচাব কৰাৰ পৰা লেট্ৰিন পাইখানা কৰাৰ পৰা হে বিলাক বহুত সুবিধাকে কৰি দিয়ে। অ' কিন্তু আমাৰ এই ম এই কামাখ্যা ইয়াত মানে বস্তুতটো কি হয় জানানো য'তেই ত'তে তাৰমানে তোমাৰ ৰাউণ্ড মানে ফেঞ্চিৰ পৰা ফেঞ্চিৰ পৰা তুমি কামাখ্যা একদম মালিগাঁওলৈকে আপ টু মালিগাঁওলৈকে থাকিব মানুহ বিলাক। ধৰা য'তেই ত'তেই ৰাস্তাতে এৰি কৰিব ৰাস্তাতে খাব বা মানে য'তে ত'তে
মানুহ মানে, মানুহ অত্যাধিক আৰু কি কামাখ্যাত মই ভাবোঁ ইয়াৰ কাৰণটো হ'ল এনেকুৱা হ'ল কি ঠাইৰ অভাৱ নেকি। পাহাৰ ত' ঠাইৰ অভাৱৰ কাৰণে হয়। ত দিব নোৱাৰে সুবিধাখিনি।
উম হম হম হ'ব। পাৰে হ'ব পাৰে কিন্তু মানে কিয় নাজানো তাৰমানে মই দুবাৰ পাৰি গৈছো হা। তাৰপিছৰ পৰা মানে অ মন নোযোৱা হ'ল আম্বুবাচী মেলা বুলি এটা থাকে ন এক্সাইটমেণ্ট এটা থাকে আগতে গৈছো মানে আগতে শুনিছো সৰুতে থাকো গুৱাহাটী নেথা শুনিছো মেলা মানে বহুত ডাঙৰ মেলা হয়। কিন্তু যেতিয়া গ'লো মানুহবোৰ যেনেকে তেনেকে থাকে, উম' তাৰ পিছত, উম' মানে সাধাৰণ মানে ধৰা সাধাৰণ ড্ৰেছ মানে একদম ঘৰত পিন্ধা মানে ধৰা তেনেকুৱা একদম সাধাৰণ ড্ৰেছ মানে একদম তেনেকুৱা নিচিনা কাপোৰ পিন্ধি ঘুৰি ফুৰে হেৰি কৰে ত' ভগৱান বুলি ভগৱানটো আছে কিন্তু মানে সেইখিনি মানুহ যদি ইমান ইমান দূৰ দূৰৰ পৰা আহিছে, ত' তেওঁলোকৰ মানে কিহৰ কাৰণে আহিছে মই বুজি নাপাওঁ তাৰমানে তেওঁলোকৰ অলৰেডি অ' মানে অ' মানে ইকনমিকেলি একদম লো হয় তাৰপিছতো যে আহিছে, এ মানে কি বিচাৰি আহে।
কিবা এটা ভগৱানক বিচাৰি আহে আৰু।
অ' কিন্তু মানে মানুহখিনি দূৰৰ পৰা যিখিনি মানুহ আহে। মেক্সিমাম মানুহ মানে একদম লোৱাৰ মানে। য' ত য'তে ত'তো থাকিব পাৰে যি দিলেও খাব। তেনেকুৱা নিচিনা তাৰ মানে, আৰু কিন্তু মানে ভা ভাল লাগে যেতিয়া মই কামাখ্যালৈ দিনত গ'লে। এনেই নৰ্মেলি আগতে অম্বুবাচী নহলেওঁ যাওঁ। দিনত গ'লে তাৰমানে ধৰা তোমাৰ এই ভিৰ ভাৰটোত তাৰমানে অ' একো ভাবিবই নোৱাৰো যে মন্দিৰটোৰ লগত কিবা এটা হেৰি আছে বুলি মানে এটা উম' কি বুলি ক'ম, এটা আধ্যাত্মিক হেৰি এটা আছে বুলি ধৰিব নোৱাৰি কিন্তু যেতিয়া ৰাতি যোৱা হয় ন, এটা খুব ডাঙৰ মানে এটা খুব এনাৰ্জি এট আছে, মানে সেইটো যে কিবা এটা যে আছে। অ' ৰাতি যেতিয়া যোৱা হয় সাতটা আঠটাৰ পিছত যেতিয়া যোৱা হয়, উম' তেতিয়া মন্দিৰটোৰ ৰূপ বেলেগ হৈ যায়। মানে এটা যিটো এনাৰ্জি থাকে। সেই এনাৰ্জিটো বহুত বেলেগ হৈ যায়। নৰ্মেল সেইটো দিনত অনুভৱ কৰা নেযায়।
আজি দেখা পালো নিউজিলেণ্ডৰ পৰাও আহিছে। মাইকী এজনী আহিছে, মহিলা এজনী আহিছে তেখেতে তাৰপিছত, এইটো কোনো এ এটা চক্ৰান্ত কৰিছে আৰু এটা ভিডিঅ দেখা মই কাম্যাখা না মানে এই মানে সেই এই কামাখ্যাৰ এই পাঁচ পিনে শিলেদি পানী যা
উম। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'।